কি?
এনেই আছিলো তুমি?
ময়ো আহিছোহে উঠি। ভাবিলো তোমাৰ লগতে কথা পাতো অলপ।
অ কলেজ গৈছিলোঁ।
কলেজ গৈছিলো কিবা অলপ কাম আছিলে। আমাৰ যিটো সেই ভ্ৰমণৰ কাৰণে সেয়া বনোৱা হৈছে। সেইটো কাৰণে অলপ লাগি আছিলো কলেজত। তে
অ কিবা হ'লনে থিক থাক।
ঠিক ঠাক হৈছে ধৰা বহুতে অজুহাত দেখাই থাকে।
অ।
বহুতৰে কয় যে ৰাতি থাকিব নিদিয়ে অমোক
কেইদিন থাকিবা?
পেল্লেনিং টো তোমাৰ দুদিনৰ
উম
অ ভাল লাগিব ছটাই গ'লে
চিকেন চেমৰ কোন যাবনে?
ছেকেণ্ড চেমৰ কেইটামান যাম বুলি কৈছে। আৰু নক গ'লেও কথা নাই ছাৰে কৈছে যে মিন তোমাৰ কমতকৈও কম আত তোমাৰ দাগে আ বিশ পঁচিশ পঁচিছজন হ'লে হৈ যায়। কমত তেতিয়াহ'লে ছাৰ যাব আৰু তাৰপিছত আ মে্স যিমান নিব পাৰে আৰু সেইটো আমাৰ ওপৰত কথা আৰু জুন যায় পিছত যেতিয়া তোমাৰ ধৰা দুটামান ওলাব নহয় অ ৰেডি হৈ যাব একেবাৰে যাম বুলি যাব আতাইকে আক তাই যোৱা হ'ব চাবাচোন বাজেটতো ধৰা অলপ টো দিব লাগিব ন দুদিন থকাকে গ'লে
খৰচো আছে ইমান।
এতিয়া ধৰা আ আমি ভাবিছোঁ যে টো কিবা কিবি কৰি ধৰা এনেকুৱাকে প্লেন বনাইছিলো যে আমি আহ অকল অহা যোৱা খৰচটো ৰাখিম আমাৰ লগত আৰু হোটেলত যি থাকিম সেইটো আমি আমাৰ হাতত ৰাখিম। বাকি খোৱা লোৱা তোমালোকৰ সেনেকুৱা চিছ চনন সেনেকেও ভাবিছিলো কিন্তু ধৰি দিয়া হ'ব আৰু এটা বাজেট যাতে তোমালোকে একো বিপদত নপৰা কাৰণ তাতে গৈ কোনো কাক সহায় কৰিব নোৱাৰে হয়ে নাই? সেইটো কাৰণে
কিন্তু যাই ভালে লাগিব
অ বহুত ভাল লাগিব। শুনিছো অ তাতে বহুত ঠাণ্ডা বোলে ধৰা অহ আমাৰ ইয়াত এয়া তাতে বহুখিনি বস্তুৱে চাবলৈ পামও আমি। দাৰ্জিলিং খন ধুনীয়া বুলি কৈ আৰু বিশেষ একে পাহাৰীয়া জেগা যে।
মেমহঁত যাব নেকি?
অ'! তাকেই অ'! জনোঁৱাৰ মতে, ত' আঁ এনেকে ক'লে যে, অকল আঁ অনুপা মেম যাব বুলিহে ক'লে অকল। অনুপা মেম আৰু ছাৰ মই কৈছোঁ টো নহয় নাজমিন মেমো যাব গ'লে।
অ'! উম, মেমহঁত গ'লে ভাল লাগিব।
যাবতো আৰু ধৰা আমিতো থাকিমেই।
ফিফ্ট চেম ওলাবনে? মানে আগৰ
অ'! অ'! তেওঁলোকক কোৱা হৈছে, তাৰে ধৰা ছয়জন মানে যাম বুলি কৈছে।
অ'!
ধৰা হেৰিখন জনাব দিছে আৰু কিমান খৰচ পাতি হয়।
অ'! অ'!
বহুতে নাযাওঁ বুলিয়ে কৈছে।
উম!
আমাৰ জেবিনহঁতে নাযাওঁ বুলি কৈ আছে।
অ'! সেইটোৱে, শুনা না! আজি কলেজ গলোঁ হা মই।
উম! কি ক'লে?
ছাৰে মোৰ নাম্বাৰ ল'লে। ছাৰে কৈছে, মই তোমাক হোৱাটছএপ কৰি পঠাই দিম।
কোন ছাৰে?
এই অফিচ ৰুমত যে এজন ছাৰ থাকে।
অ'! অ'!
এতিয়া, ছাৰে আশীষক দিলে হা! কিকু চাৰে মোক দিয়া নাই এতিয়ালৈ।
আশীষৰটো ৰাতিপুৱাই দিছে ন'। তুমিতো পিছতে গৈছা।
অ'! কিন্তু, একেলগে দি আহিছিলোঁ চবেই।
হয় নেকি? এবাৰ ছাৰৰ নম্বৰটো লৈ কেনে ক'ল কৰিবা। তেওঁ নামো নাজানা নহয় তুমি কোন ছাৰ হয়?
অ'!
অসুবিধা হয়।
কি কৰোঁ এতিয়া কোৱানা? শশী ছাৰেটো কৈছিল যেনেক নহ'বতো জমা দিব লাগে।
অঁ! কি ক'বা আৰু।
তুমি যদি কলেজ যোৱা কালৈ পাৰিবা নেকি এপাক জনাই দিব?
কলেজতো কালি যাওঁ ন নাই ঠিক নাই দেই। মই আজি এনেই যোৱা নিছিনা। কিমান হল এইটো আমাৰ কাম থাকে ন? তাতে অফিচত যে কাম নাছিলে। ম কৰিও ভাল নালাগে দিয়াচোন তাতে
অ কি কৰিছিলো ষ্টুডেণ্ট। নাই।
অ নাথাকেই এতিয়া এতিয়া নাহে আৰু একদম আগষ্টত। অ ফেচাৰ্চ আহিলে।
কিবা প্লেনিং আছে ন?
যেনে
তাৰপিছত মানে কি কৰিবা।
অ আচ্ছা আচ্ছা। কিছুমান আছে জনম দিয়া তোমাক।
উ আমাৰ ডিপাৰ্টমেট আ দিব নে নাই।
হা হা।
ডিপাৰ্টমেট ফেছউবাচ।
ডিপাৰ্টমেণ্ট ফিচাৰ হয় নে নাইবা ঠিক নাই। তোমাৰ বিদায়ে দিয়া নাই চোন সিহঁতক বিদায় দিবই নোৱাৰিলে।
তাকে ডিপাৰ্টমেণ্ট ফে উঠাইে দিছে
উম সেইটোৱ সেইটো।
উম।
হব আৰু যিটো আমাৰ ধৰা সাধাৰণ যিটো আমাৰ হয়।
আহ
সেইটোৱে হ'ব আৰু ভালে লাগিব সেইটোত।
অ ভালেই লাগে।
আহিব ভাল ছিংগাৰ আহিব
যোৱ বাৰো ভালেই লাগিছে।
উম যোৱ বাৰ কোন আহিছিলে মই যোৱা নাই।
প্ৰিয়ংকা ভৰালী।
অ আচ্ছা ইবাৰ নকবা আৰু ককো আশ্চৰ্য অহা আহিব পাৰে নহব তেনেকুৱা আৰু হেৰি আশৰ্য্য। আৰু প্ৰবীন বৰা এনেকুৱা কোনোবা আহিব।
কোনে মাতেনো
কম ইউনিয়ন মেম্বাৰ।
আহ।
প্ৰিন্সিপাল ছাৰৰো সেয়া লাগে। তেওঁ সঁহাৰি তেওঁ সঁহাৰি দিলেহে সিহঁতে পাৰিব আৰু ধৰা টকা পইচাৰো অলপ দিগদাৰ আহ আচুৰ্য পা বৰপাত্ৰ মানে কি আ তোমাৰ ধৰা হেৰি আহ তে তেওঁ মানে কি কৈছে বিজি আছে বুলি কৈছে বৰ্তমান ব্যস্ত বুলি কৈছে পাৰে নে নাই ঠিক নাই সেইকাৰণে তেওঁ হয় নে নহয় এতিয়াও মানে হেৰি হোৱা নাই ঠিৰাং হোৱা নাই কথাটো বুজিছা।
এনেই এক তাৰিখৰ পৰাই যাবা নেকি কলেজ
চাই ল ৰবাচোন কি হয় এতিয়া হঠাৎ আকৌ মানুহৰ বিপদ ওলাই যায় নহয়
সেইটোয়ে মাজতেতো তুমি অহাই নাছিলা
সেইটোয়েই যাবতো লাগিবই দিয়াচোন কাৰণ নহ'লে হেৰি হৈ যাব ন অ চিনাকি হ'ব নোৱাৰিম
তাকে
সেই কিবাকে মিলাই যাবই লাগিব
অ
তুমি নোযোৱা নেকি
যাম যাম
আতছা এতিয়াতো তুমিও চিনিয়ৰ হৈ গলা
অ আমি চবে চিনিয়ৰে দিয়া
সেই আৰু কলেজো শেষেই হ'ব হল
তাকেতো
তুমি সেয়া কৰিবা নে
কি
চাৰি বছৰীয়াকে কৰিবা নে নে
মই তিনি বছৰতে ওলাম তুমি
মইও নকৰো মই আৰু নাই নাই বহুতে কৰিব চাৰি বছৰ একে কৰিলো কৈ আছিলে চাই লও পিছত কি হয়
চি জি পি টো বেছি লাগিব নহয়
ছেভেন পইণ্ট ফাইভ লাগে
অ
সাত দশমিক পাঁচ
সিমান খিনি পালেহে দিব
সেইটোৱে হে যিটো আমাৰ ধৰা ৰিচাৰ্চ বুলি কয় সেইটো সেইটো কৰিব লাগে
অ পিছে ফিপ চেমৰ এডমিছন কেতিয়া হয় জানা নেকি মোৰ মানে লগৰ এজনিয়ে ড্ৰপ দিলে
অহ অ হ'ব আৰু তোমাৰ
ছেকেণ্ড চেম থাৰ্ড চেম আৰু ফৰ্ট চেম নপঢ়িলে
উম
কি কৰিব এতিয়া?
কৰিব লাগিব আকৌ
ফিপচেমত
নহয়। সেইটো কি হিচাপে। কৰিব বা মোৰ মতে আকৌ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব লাগিব চাগে। আৰু যদি কোনোবা কোনোবা কলেজে যদি মানি লয় তেনেহ'লে ধৰা তোমাৰ হেৰি হ'ব আৰু ফিফ চছেমত নাম লগাব বাক- কেইখনত ধৰা এনেকে দেখাব লাগিব, যে অ বেগ লাগা বুলি দেখাব লাগিব আৰু
অ সেইটোৱে তাই কৈছে মোক এডমিশ্যন হলে কবি মই আকৌ নাম লগাম।
অ পাৰি ছাগে তেনেকুৱা কিবা থাকিব পাৰে।
এইবাৰ ৰেগুলাৰ যাবা নে কলেজ
অ যাব লাগিব উম ধৰা মাজে মাজে অলপ সেয়া কৰিম।
আহ
অ যিটো আমি ষষ্ঠ ছিক্স চেমিষ্টাৰৰ পৰা অলপ অলপ অলপ অলপ কমাই যাম আৰু
ছিক্স চেমিষ্টাৰ বহুত ইস্তোদেন নাহে দেখিছা ন।
উম আত্চ্ছা ৰাহুলে কি কলেজ এৰি দিছিল। দে নেকি
আহ মই তাৰ লগত একদম কনটেক্ট নাই মই তাৰ কথা একো নাজানো জানানে।
অ নাই সুধিলো মই বোলো তাক কলেজত নিদ-
অ তাৰ লগত মই মানে অলপ কাজিয়া হ'ল এতিয়া পৰা মানে একদমেই নাই আৰু
আচ্ছা আচ্ছা বুজিলো বুজিলো বাৰু আ খানা পিনা খালা?
আহ কেতিয়াবাই হল।
কিহেৰে খালা
আজি ভেজ।
আত্চ্ছা ৰাতিলে কিবা আছে চাগে।
ৰাতিলে কিবা বজাৰ কৰে তেতিয়াহে গম পাম।
আচ্ছা তোমাৰ ঘৰত কোন কোন সেইটোৱে তোমাৰ ঘৰত কোন কোন থকা বুলি ক'লা?
মানে জইণ্ট ফেমিলি ন মা দেউতা দাদা। বা তাৰ পিছত জেঠাই খুৰা।
বাজনী নিজৰে ন।
কথা পাতিছিলা চাগে।
আহ কথা পাতিছিলো মই লগ পাইছিলে। ভাল লাগিলে এই দেই একদম কথা পাতি।
বাকী এতিয়া কি কৰিবা।
হা হা।
এতিয়া কি কৰিবা।
এতিয়া। মানে বুজা নাই মই কি সুধিলা এতিয়া।
মানে এতিয়া কি কৰিবা এইখিনি টাইম।
অ আচ্ছা এইখিনি টাই মই আহি পাইছো একাপ চাহ খাম চাহ খাই কেনে ধৰা অলপ ৰেষ্ট লৈ কেনে।
কেনেকুৱা।
ভাত নাই না খাওঁ না খাওঁ। আজি মই বনাম। মানে ভাততটো বনাই থৈ দিলে দিয়ে সেয়া হৈ যায় ন। ডেইলি ৰৈ ৰৈ যায় মই। তো খাব টাইমেই নাপাওঁ মই পাঁচটা ছয়টাত আহি পাওঁ ঘৰ।
আমাৰ কলেজ গ কেটিনখন চাগে। বন্ধ ন এতিয়া।
নাই খোলা আছে আমিত তাতেই খাই আছো।
আজিও খাইছা।
মানুহ কম খালি।
উম উম।
সটোৱে।
একজাম হৈ আছো আজিৰ পৰা এৰিয়াৰ একজাম।
অ পৰীক্ষা আৰম্ভ হৈছে আজিৰপৰা কালিও আছে কালি আমাৰ বন্ধু এ জনাই আছে ৰাজ বোৰক।
অ মোৰ লগৰজনীৰো আছে কালি।
হয় নেকি। ভালেই দিয়া।
বেগ লাগিল নহয় কিবা।
অ তাকেইেতো তুমি ক্ একজামটো নিদিলা।
থাৰ্ড চেমৰো আছে আকৌ ফৰ্থ চেমৰো আছে।
একো নাই একো নাই তোমাৰ সমষ্টাৰত ক্লিয়াৰ হৈ যাব গোটেই।
হ'লে ভাল হয় ন।
হৈ যাব ইমান একো চিন্তা কৰিবলগীয়া একো নাই।
উম।
তুমি সেইবিলাক চিন্তা নকৰিবা। নিজৰ পঢ়া-শুনা খিনি- চলাই যোৱা আৰু।
অঁ চাৰক সেইদিনাখন কলেই লগৰ কেইজনীয়ে তাইৰ বেমাৰ।
গম পাইছো মই আছিলো, তেতিয়াই আছিলো তাতে আছিলো। দেহা ভাল।